হয়, অ', নমস্কাৰ।
হয়, অ', ভালেই, আপোনাৰ?
অ', অ', মইও ভালে আছোঁ, আপোনাৰ দিন টোৰ আৰম্ভ খিনি কেনেকৈ কৰ আপুনি?
অ', ৰাতিপুৱা শোৱাৰ
অ', অ'।
শুৱাৰ পৰা উঠি আঠ, চাৰে সাতটা, আঠটা ধুপ-ধূনা দি ক্লাছত যাওঁ। ক্লাছৰ পৰা দুটা-তিনটা মানত আহি- ভাত বনাই আকৌ খাই আকৌ অকণমান ৰেষ্ট লওঁ। ৰেষ্ট লৈ সন্ধিয়া অলপ পঢ়ো, পঢ়ি পেলাই- মবাইল চাওঁ, তেনেকেই আৰু তাৰপিছত ভাত বনাই আকৌ ভাত খাই শুওঁ ৰাতি। আপোনাৰ
অঁ'। মই দিনটোৰ আৰম্ভখিনি এটা ৰুটিনৰ পৰা আৰম্ভ কৰোঁ। আৰু- পোৱা সোনকালে উঠি- কিছু সময় মই নিজৰ কামৰ পৰিকল্পনা কৰিলো, আৰু- মংগল দিনটো- কাৰ্যকৰীৰ বাবে কি কৰি তা- ভাবিলেও মই আৰু মোৰ ব্যক্তিগত ভাৱেও- ৰাতিপুৱা সময়খিনি পৰীক্ষাৰ প্ৰস্তুতি কৰোঁ। আৰু কি কয় ইংৰাজী শিকিবলৈ মই- ব্যৱহাৰ কৰোঁ, মেথ প্ৰেক্টিচ কৰোঁ।
হয়-হয়।
উম।
তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট কি জিলা?
মোৰ হোজাই হয়।
হোজাই অঁ',।
উমঁ।
ভাত খালি এতিয়া?
অঁ' ভাত খাইছো। আপুনি?
অঁহ। মই এই খাবলৈ বাঢ়ি আছো আৰু খোৱা নাই খাম আৰু।
পৰীক্ষাৰ প্ৰস্তুতি আৰু দৈনন্দিন জীৱনৰ ভাৰসাম্য কেনেকৈ বজাই ৰাখে আপুনি?
পৰীক্ষাৰ প্ৰস্তুতি আৰু দৈনন্দিন জীৱন অলপ- কষ্টকৰ হয় যদিও নিজকে চম্ভালি- আপোনাৰ গোটেই সকলো সময়- মানে পঢ়িব নোৱাৰি যদিও- দুইটা কামেই সম্ভা চলাবলৈ বিচাৰো চেষ্টা কৰো। কেতিয়াবা সম্ভৱ হয়, কেতিয়াবা হয়, অলপ অসুবিধা হ'লেও- পিছৰ দিন উম' পিছৰ দিনা হ'লেও মানে সম্পূৰ্ণ- কৰোঁ আৰু নিজৰ দেলহি হেৰি ৰুটিনখন।
অঁ', ভাল-ভাল। আৰু মই পৰীক্ষাৰ প্ৰস্তুতি আৰু দৈনন্দিন জীৱনৰ এটা- উম' মোৰ মই দুয়োটাই কৰিছো কাৰণ মই- উমঁ' কি কয় এ তাক এটা টাইম চাৰ্ট মই তৈয়াৰ কৰি লৈছো আৰু। আৰু মই চবেই আৰু- এছ এছ চি আৰু অসম চৰকাৰৰ চাকৰিৰ বাবে মই প্ৰস্তুতি চলাই আছো। আৰু-
হয়-হয়-হয়।
প্ৰতিটো কামৰ বাবে সময় নিৰ্ধাৰণ কৰা এটা খুব প্ৰয়োজনীয় আৰু ইয়াৰ উপৰিও মোৰ ঘৰুৱা কাম আৰু পঢ়া শুনাৰ মাজত মই এটা ব্যৱধান ৰখাতো প্ৰয়োজন নাই। আৰু যাতে উম আৰু যাতে এইটো ভাল হয়। আৰু একৈ ধৰণৰ অভ্যাস বা পেটাৰ্ণ দৈনন্দিন অনুসৰণ কৰিলে প্ৰতিটো সহজ হৈ পৰে। নে আৰু মানসিক ভাৱটোও হয় আৰু মই মইতো কৰিলো না, মই ইংৰাজী আৰু মই নতুন নতুন প্ৰেক্টিচ কৰোৱেই। ইংৰাজী হওক কিং বা মেথ হক কিং বা এইটো প্ৰেক্টিচ কৰোঁ, আৰু দিনটোৰ আৰম্ভ খিনিতে যদি আপুনি আ তাতোতকৈ কঠিন কামটো সম্পন্ন কৰাৰ সিদ্ধান্ত লয়নে? তেন্তে দিনটোৰ বাকী সময়খিনিও অতি স্বাভাৱিক আৰু। মানসিক চাপহীন হৈ পৰে নে?
হয় হয়।
অঁ। আৰু আপুনি কামৰ মাজত বিৰতি লয় নি, আৰু পঢ়া শুনা মাজত বিৰতি লয় নি আৰু লোৱাটো দৰকাৰ আপোনাৰ বাবে।
নাই নাই নাই, বিৰতি লোৱাটো প্ৰয়োজন বুলি নাভাবো। কিন্তু বিশেষ কৰ্ম থা কিলে বিৰতিৰ প্ৰয়োজন। যদি আপোনাৰ বিশেষ ফোন কল বা আপোনাৰ কিবা অসুবিধা পাৰ্চনেল অসুবিধা হয়, যেনিবা বাথৰুমত যাব লগা হয়, তেতিয়া সেইটো বস্তু বেলেগ। কিন্তু এনেই পঢ়াৰ টাইমত বিৰতি লোৱাটো হয় তেতিয়া আমাৰ মাইণ্ড মগজুটো বেলেগ দিশলৈ গতি কৰে সেয়ে।
হয় হয়, অঁ। আৰু মই মৰটো আলাদা হয় আপোনাৰ পৰা। কাৰণ মইতো একেবাৰে কাম কৰি থাকলো থাকিলে মই উম যিটো কামৰ কৰ্মক্ষমতা কমিহায় মই মানুহ, আৰু সেই কামৰ কামৰ মাজত সৰু বিৰতি লোৱা এটা খুব দৰকাৰী মোৰ বাবে। আৰু মই যেতিয়া কাম কিবা কিবি উ গণিত ব্যাকৰণ আৰু জটিল জটিল প্ৰ সমাধান কৰো। তেতিয়া মই ধৰি লওঁ বিশ ত্ৰিশ মিনিটৰ উম মই অলপ অলপ ব্ৰেক লওঁ আৰু সেই সময় খিনি মই ছাধাৰনত গান শুনো বা অলপ গল্প কৰোঁ বা, যিয়ে মোক পুনৰ কামত অঁ মনোনিৱেশ কৰি বলৈ মই সহায় কৰে, আৰু মই বুদ আৰু মোৰ এটা এনাৰ্জি আহে। কাৰণ আপুনি যদি লাগাতাৰ আঁ পৰি থাকা পৰি থাকা আপোনাৰ ব্ৰেনটো হেং মাৰিছ না। ত এইটো হয়, এইটো অকল ষ্টুডেন্টৰ কাৰণে হয়। ত' মোৰ বাবে অলপ অলপ ব্ৰেকটো কিন্তু ব্ৰেকৰ মাজত অঁ আপুনি যদি কি কয় তাক মোবাইল মোবাইল চলাক চচিয়েল মিডিয়া ইউজ কৰক। তেন্তে আপোনাৰ পৰা় বয়স সেইটো হয় না।
হয় হয়।
আৰু আপুনি উম ডিজিটেল লেপটপ বা ফোন ইউজ কৰে নেকি, ফোনটো ইউজ কৰেই হবাই। লেপটপ আৰু কিবা কিবি থাকে ন ডিজিটেল।
লেপটপ কম্পিউটাৰ আছে বাৰু। অলপ, অলপ তাতো তাতে চলাও মন নাই। মভি চভি চাব হ'লে।
অ', ভাল ভাল।
হয়।
মোৰো আছে, ময়ো বৰ্তমান সময়তে আ, মোৰ যে লেপটপ আৰু ফোনবোৰ মই কেৱল মনোৰঞ্জনৰ বাবে নহয়, মই সকল কামৰ মই হা' হা' কাৰণ মই আপুনি সেইয়া উম কি কয় তাক অ' চাকৰিৰ পষ্টে লৈছে সি।
নহয় নহয় মই ষ্টুডেণ্ট। হয় মই ইষ্টুডেন্টহে মোৰ মানে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা। পাছ কৰি পেলাই মই গুৱাহাটীত, হয় পঢ়ি আছোঁ।
অ', ভাল ভাল।
আপুনি?
অ', মইও গ্ৰেজুুৱেচন কমপ্লিট।
বিষয়?
হয় হয়। বিষয় মোৰ আৰ্টছ হয়।
নহয় নহয় মেজৰ বিষয় চাইঞ্চ চাবজেক্ট।
মোৰ পলচাইঞ্চ আছিল।
হয় হয় হয়।
আৰু মই, অ' পলচাইঞ্চ মই ভাল পাওঁ।
হয়।
মোৰ ভাল লাগে। আ,
হয়।
ইতিহাস আহে আৰু এই চব মোৰ ভাল লাগে হিষ্ট্ৰী ল'ব সেইকাৰণে মই গৈছোঁ তিনদ হিষ্ট্ৰী বহুত বৰকৈ লিখিব লাগে ত' সেইকাৰণে মই মই স্কিপ কৰি থৈছোঁ।
হয়। এ, এনে আপুনি ৰাজনীতি বিজ্ঞান ভাল পায়নে, বুৰঞ্জী?
মই ৰাজনীতি বিজ্ঞান।
হয়।
নহয়। আৰু আপুনি কি কয়, তা জীৱনৰ যে অনুশাসন। এতিয়াও আপুনি গুৰুত্ব আপোনাৰ বাবে মানে। কি গুৰুত্ব আৰু মানে কি, এইটো আপোনাৰ বাবে? কি গুৰুত্ব মান আৰু হয় আৰু।
আহ, হয় এ আৰু। এনেকুৱা ইমান বিশেষ নাই বাৰু দেই জীৱনটোৰ বিষয়ে।
হয় হয়।
উম।
অ'হ। মোৰ বাবে অনুশাসন। উম নহয়, কোনো ডাঙৰ লক্ষ্যত। উম হোৱাটো প্ৰায় অচম্ভৱ। এটা নিৰ্দিষ্ট খাম উম কাম চঠিক সময়ত। তে উম কৰাৰ অভ্যাস হ'লে অনুশাসন কৰে আৰু মোৰ। অৰ গোটেই দিনটোৰ অহ', প্ৰতিটো কাম যেনে। পৰা খাদ্য খোৱা আৰু জিৰণি লোৱাৰ। ক্ষেত্ৰত মই ইউজ কৰোঁ আ। ৰু এই অভ্যাসে মোৰ যিটো কৰ্ম ক্ষমতা এইটো বি। ঠিক কৰে।
হয় হয়।
হয়।
বাকী আপোনাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মোৰ ভাই আছে অৰ আৰু মই।
অহ'।
আৰু আপুনি অহ অহ মা দেউতাৰ তো আছে।
হয়।
আপুনি?
আমাৰো মই মা দেউতা আৰু বা আছিলে বিয়া হৈছে আৰু।
অহ', অ'হ,। আৰু আপোনাৰ আপুনি কি ছিংগল থাকা নেকি কাৰণ আপুনি ফাষ্টত। কৈছে। ৰন্ধা কৰি আপুনি খায়।
অহ হয় হয় মানে আমি গুৱাহাটীত পঢ়ি আছো যে সেয়া।
অহ অহ ', ৰুম ৰুম ৰুমত।
হয় হয়।
অহ', পিজিতো পিজি ভালো খোৱা না দিয়ে সেইকাৰণে না।
কাৰণে ৰুমত ভাড়া আছো মই আৰু এজন একেলগে দুজন থাকো। আজি কাই আজি শনিবাৰ কাৰণে তেওঁ ঘৰত গৈছে কাইলৈ দেওবাৰ বন্ধ। মই নগ'লো যেনেবা ঘৰত সেইটো কথা। এতিয়া তেওঁ গ'ল মই বনাই পেলাই খাই লৈছো। হয় ইমান গৰম দিছে আৰু ইয়াত ইয়াত থাকিব নোৱাৰে। গৰমৰ পৰা।
বেছি কৰে খাওঁক।
হয় হয়।
অহ।
বাকী আপোনালোকৰ ভাত কি বনাইছে?
মই এতিয়া মই। মোৰ ফ্ৰেণ্ডত ঘৰত আহিছোঁ ত মই নজানো কি অ'হ। মাঁ বনাইছে।
হয় হয় হয়। ঠিকে আছে বাৰু আৰু মই দালি ভাত আৰু ভাজি অকলে থাকিলে বেছি বনাব মন নাযায় আৰু।
অ ঠিকেই আছে চিংগেল ন ঠিকেই আছে অ ৰাখো অ'। ৰাখি আছোঁ মই অ'
ঠিক আছে অঁ'।